হেল্লো
হেল্ল' অ কত, আছ?
ঘৰত, ঘৰত।
অহ
কালি সন্ধিয়া টাইম, কালি সন্ধিয়া টাইমত ক'ত গৈছিলি?
কালি মোক তই দেখিবি সেইয়াতে দেখিবি আৰু মেম্বাৰ ঘৰত দেখিবি নহ'লে ধনদাৰ দোকানত।
আচ্ছা, নহয় সঞ্জীৱ আহিছিলে সঞ্জীৱে মই হেৰিলে গৈছিলোঁ তোৰ ভোকপুৰ গৈছিলোঁ।
অহ।
মই সুধিছো গান্ধী নাই নেকি? কৈছে বোলে জানোঁ ক'ত গ'ল বোলে। ন' লইজৰ লগত কৰ'বাত ওলাই গলোঁ বুলি কৈছে।
আঁহ। মেম্বাৰ ঘৰত আছিলোঁ। কালি খানা এটা আছিলে হাঁহো
আচ্ছা।
তাকে সিহটোৱে ধন্ত- হা?
এতিয়া ক'ত আছ'?
ঘৰতে।
অঁ অঁহ।
গৰম যিটো মাৰিছে না। ওম
সেই গৰমত থাকিব পৰা নাই। কাৰেণ্টটো নাই আমাৰ পিনে।
আমাৰো নাই। অ' আমাৰ আছে নেকি? আমাৰো নাই মোৰ নাই।
হুম ভাত খালি নাই?
ভাত, খাই-বই আজৰি। কালি মা, কালি মাছ ধৰিলি না?
আচ্ছা। মই, অ মই দেখিছিলো মাছ ধৰা। সঞ্জীৱে দেখুৱাইছিলে।
অঁ।
মোৰ কালি আহি পোৱা দেৰি হ'ল আকৌ। কিমানম পালি মাছ?
এ, দেৰ কেজি মান পালো।
উম, ঠিকে আছে।
তাৰো কেইটা তিনিটা খালৈ দিছোঁ।
তিনিটা খালত দেৰ কেজি মানে এটাত আধা কেজি মানকে পাইছ' মানে?
উম মানে সেই প্ৰথম যোনটো ধৰিলো সেইটো মানে ঘৰত মানে ধৰি, ধৰি থোৱা আছিলে। মানে পাচদিমাহ হৈছিলে মই গম নাপাওঁ। তাৰপৰা আকৌ সেইটোতকে থৈ দিলো। পানী সিঁচি ধৰি দিলোঁ।
ত‌ই ঘৰতে আছ নেকি? ঘৰতে আছ নেকি? সঞ্জীৱ গ'ল নে কি জানো আজি।
অ যোৱা কথা আছিলে আজি সি হেৰি যাব তেজুৰ তেজপুৰহে যাব।
তাকে কৈছোঁ
উম গ'ল চাগে
এমাহ মানৰ কাৰণে যাম বুলি কৈছে।
ভাত কিহে খালি?
ভাত মাছে
ত‌ই চাগে ন জুগৰা হে
এ মই কালি জোৰ কাটিব নগলো তোৰ মোৰ আগতে আনি থোৱা জীয়াই থোৱা মাছ
আহ তাকেহে মই মাছ কালি মাছ এইটো গোটেই পিছফালে আমাৰ গোটেই হেৰি মাছে ধেই বতিয়া মাছে ধেই
উম দেখিছিলো বতিয়া মাছ
বটিয়া মাছে বেছি ওলাইছে
দেখিছিলোঁ
উম
কবাত যাবি নেকি?
ক'ত নো যাবি গৰমত নো ওলাই
তাকেহে
মইতো বান্দালো ওলাই যোৱা নাই উম চকু মেলিবই নোৱাৰি এনেকুৱাই ৰ'দ তোৰ স্কুটি আছে নেকি?
নাই মোৰ এই বাহঁতৰ ওচৰৰ পৰা আহিব লাগিছিলে।
তাকে স্কুটিখন থকা হ'লে গুচি গলো হয়।
তাকে। নাই আকৌ।
পৰা মানে, হাৱা খোৱা নাই মানে খালে ভাল-ভাল লাগি যায় যে
উম নিজেনো কেলা কেতিয়া এখন ল'বলৈ পাওঁ।
উম। তাকে
আমনিয়ে লাগি গৈছে ঘৰত থাকি-থাকি কি কওঁ কি নকওঁ লাগিছে।
একেই মইতো বাহিৰলৈ চাবলে মন নাই এনেকুৱা ৰ'দ দিছে।
এ বহুত ৰ'দ দিছে বহুত।
এই কালি-কালি গ'লি নাই
কলে
হেৰি অলে সেইটো কৰবালে যোৱা কথা আছিলে।
অ গলো
অহ
আহি পোৱা দেৰি মোৰ।
অহ কিবা কামত গৈছিলি নেকি?
মই সন্ধিয়া টাইমত তোৰ ওচৰত যাম ভাবছিলো তাৰপিছত আকৌ সঞ্জীপ আহিলে যে।
আহ
নহয় ঘৰলে গুচি গ'ল
অহ কিবা কামত গৈছিলি নেকি
হা
কিবা কিবা কামত গৈছিলি নেকি
হেই কিবা পেণ্ট এটা চিলাব দিছিলে
অহ
তাৰছত পেণ্টটো চিলাব দিলে পেণ্টটো আনিব গলো তাৰপিছত গৈ পিনে তাত বাইকখন ষ্টাৰ্ট নহ'ল বান্দা নহয় ভোকপুৰ
অহ
তাৰপিছত তাৰ ভাগৰ পেণ্ট এই বাইকখন ষ্টাৰ্ট নোহোৱা হ'ল
উম।
বহুত টাইম ৰখিছো তাৰপিছত ষ্টাৰ্ট হল তাৰপিছত আহিছো ঘৰলে
অহ
আহি পিনে কটীয়াহতৰ ঘৰত সোমালো কটিয়াহতৰ ঘৰত মানুহে নাই
উম
সঞ্জিব কলে কতিয়া হতৰ ঘৰত সোমাই যাওঁ ব'ল মই কৈছো সোমা যদি ব'ল আৰু সোমালো তাৰপিছত মানে সোমালো মাকে আছে অকল কতিয়া ঘৈণীয়েকৰ ওচলে ঘৈণীয়েকৰ লগত আহিলে ঘৰলে
অ হেতৰ কিবা ডেট ডেট পৰিছে নহয় এই এইটো মাহতে
অ নাজানো বাও
উম
ঠিকে আছে দে।
হওক হওক হেত হক
হুমহু হুমহু
সন্ধিয়া হলে আহিবি আক আজি।
জানো সন্ধিয়া তো ওচৰলৈ যাব পাৰো আজি দেই আমনি লাগি গৈছে ঘৰত থাকি থাকি
সেইটোৱে
সন্ধিয়া মানে আবেলি যাম সন্ধিয়া টাইমত মই সেই সাতটা মান বজাত মই যো চাবলৈ যাওঁ যে
অহ অহ
আবেলি টাইমত যাম চাগে
উম ত সিহঁৰ সিহঁতৰতো খবৰ পাইছ নাই মৃণালৰ
নাই সেটো ইনে ফাঁকি দিলে এই সি মোক কৈছে বোলে লক্ষী সি মোক কৈছে লখিমপুৰত সোমাই যোৱা আকৌ লখিমপুৰত এটা লাগে মই কৈছো অকলে নাযাও মই
উম এনেই কলে সি
অ অকলে এটা লাগে বুলি কৈছে লখিমপুৰত
উম
তাতকৈ মানসৰ ওচৰলৈ যোৱাই ভাল হব মোৰ
উম
ভাস্কৰ কিবা এটা হৈ আছে হেনো
কি হৈছে
কুম্ভমেলা
উম
তাৰ প্ৰব্লেম এটা হৈছে ফোনৰ প্ৰব্লেম এটা হৈ আছে
কিহৰ প্ৰব্লেম বা
ফোনৰ
অ অ
দক্ষিম পক্ষী সিও এতিয়া তাত থাকিলে তাৰ লাভ হ'ব আক
সেইটোয়ে এ এইবিলাক ঘৰত থাকি একো লাভ নাই এতিয়া চাৰ পইচা পাতি নাই এনেই মা বেয়া হৈ আছে
উম
ঘৰত থাকি একো লাভ নাই
নহ তাৰ ভাল হ'ল তাৰ মানে ককায়েক আছে ন ফটকে গুচি গ'ল হৈ গ'ল আৰু
সেইটোৱেই
আমি আকৌ দোকান চাব লাগিব বিচাৰিব লাগিব
অ মোৰ কাম পাইছোঁ মই কাম পাইছো কিন্তু ওচ ওচৰত নহয় আক দূৰত দূৰত
উম
গুৱাহাটী কৰ অৰুণাচল তেনেকুৱা জেগাত যাবলৈ বেয়া না
অৰুণাচলত পাৰিব বাৰু গুৱাহাটীতো দূৰ অৰুণাচলতো এই কনহে আও
হে হলেও একেই উম মই হা কি কৈছ মই আবেলি মানে ওলাই যাম চাগে
অ হেৰি ত' আবেলি ওলাই আহিলে মানে গৰমত স্কুটি লৈ আহিলে হাৱাটো খাই ভাল লাগি যায়
উ জানো খুজি চাম যদি দিয়ে চাউলো আনিব আছে
অ আমাৰো দিব আছে ফিংগাৰ দিব লাগিব নহয় গোটেই ঘৰৰ মানুহে
গোটেই ঘৰ মানুহে দিব লাগিব নি।
চবৰে ফিংগাৰ লৈছে।
হেই গোটেই মানুহে দিব নালাগে আমাৰ গোটেইখিনিয়ে দিলে কেনেকে হ'ব আকৌ আমাৰ দাদা ঘৰত নাই দেখোন
অ তহঁতৰ ঠিক নাই কাটিবলেও আছে চাউল
আকৌ আমাৰ ফাদাৰৰ নামটো কটাই নাই
অ
উম
তই সেই বুবুল চিনাকি কাৰণে দি হেৰি কৰি দিছে নহ'লে নহলে ইমান টাইম
গোটেইখিনিয়ে ফিংগাৰ দিব লাগিব বুলি কৈছে। জানো জানো কিয় নাজানো?
মানে ধৰি লওঁ তই তই এতিয়া ফিংগাৰ দিলেগে নহয় তাৰ পৰাৰা আকৌ তই চালানি নে তোৰ ফিংগাৰ দি চ চাউল আনিলি
তাৰপিছত তাৰপিছত আকৌ ঘৰ মানুহ গৈ পেলাই এটা এটাকে মানে চাইনটো যে দিয়ে তেতিয়া ফিং গাৰ দিলেই হল
অহ মোৰ ভাগৰ আপ আপডেট কৰিবলৈও হৈ আছে বুলি কৈ আছে বোলটো চাই
অ সেইটোৱে সেইটোৱেই সেইটো ফিংগাৰ ল'ব
হ'ব পাৰে।
এ মোৰ ঘৰতে আহি লৈ গুচি গ'ল মই নগলো মোক মোক কৈ আছিলে কৈ আছিলে নগলো
উম ম ময়ো নাযাম গৰমখনত যাবলৈ মন নাযায়।
উম
মোৰ ঘৰটো ওচৰতে নহয় মই পককে উম মোৰ ঘৰৰ ওচৰতে নহয় মই পককে গৈ দি থৈ আহিবগে পাৰিম বাৰু।
উম উ
সঞ্জীৱ গলেই নে কিয়ে জানো।
উ গ'ল চাগে কাৰণ তেজপুৰ ন দূৰ আছেতো।
খানা এটাহে খোৱাব লাগিছিলে ও।
খানা খাই আহো কালি খাই আহো পৰখি খাইছোঁ।
মোৰ ঘৰত মাছ মাংস চলি আছে বাৰু কিন্তু এই খানা খোৱা নিচিনা নহয় না।
উম
আগতে ভাল আছিলে দত্ত ঘৰত থাকোতে।
তেতিয়া খানাই খানা।
উম
এতিয়া পিকিটিপ কৈ ঘৰতে আছি নেকি?
সি একেবাৰে ডাউন হৈ গ'ল মানুহটো।
উম
কলটি জহত ডাউন হৈছে।
সেইটোৱে।
সি পইচা সি কিমান পইচা পালে সি কম চে কম সি যদি থৈ দিলে হয়।